হেল্ল'
হেল্ল' শুনা পাইছানে বাৰু
হয় হয় পাইছোঁ শুনা পাইছে নে মোৰ মাততো?
অ পাইছোঁ পাইছোঁ। কি কৰি আছা?
মই এনেই আছোঁ বহি। তুমি কি কৰিছা?
মই এয়া ভাত পানী খাই উঠিছোঁ তুমি ভাত পানী খালা নাই?
আহ খালোঁ খালোঁ।
তাকে বাকী খবৰ খাতি ভালনে?
ভাল ভাল তোমাৰ ভালনে?
মোৰো ভালেই ভালেই।
অ।
তাকে বহু দিন হ'ল বোলোঁ তোমালোক ফোন চোন কৰা নাই আজি এটা বিশেষ বিষয়ৰ ওপৰত কথা পাতোঁ। বুলি তোমালৈ ফোন কৰিলোঁ মানে
অহ কি কি ধৰণৰ হ'ব বিষয়টো তোমাৰ।
মানে তোমাৰ বিষয়টো এনেকুৱা হ'ব যে তুমি জীৱনত মানে এ তোমাৰ পৰীক্ষাৰ নম্বৰটোৰ বেছি প্ৰয়োজন হয় নে তোমাৰ নিজৰ দক্ষতাৰ প্ৰয়োজন। হয় বেছিকৈ সেইটো বিষয়টো কেনেকুৱা হ'ব বাৰু?
হয় হয় তুমি একদম বহুত ধুনীয়া এটা বিষয় বাছি লৈছা আজি। এ কথা পাতিবলৈ।
হয় হয় উম। তাকে মানে তোমাৰ আজিকাল এতিয়া ক'বলৈ গ'লে- এ টানেই হয় বাৰু তোমাৰ জীৱনত তোমাৰ দক্ষতাৰ প্ৰয়োজন নে। বেছিকৈ নে পৰীক্ষাৰ নম্বৰ কিন্তু মানে কঠা কবলে গ'লে দুয়োটাই মানে জীৱনত তোমাৰ দৰ কাৰ হয় বুজিছা অ মানে তোমাৰ এতিয়া চাবলৈ গ'লে কি হয়? তোমাৰ পৰীক্ষা নম্বৰটো তুমি, শিক্ষাৰ যেতিয়া তুমি নম্বৰ বেচি পাবা তোমাৰ যেতিয়া মাৰ্কশ্বিট খন থাকিব। তুমি মানে অ এখন ভাল। কলেজত মানে তুমি এডমিচন ল'ব পাৰিবা হয় নহয়।
হয় হয় হয়।
তেতিয়া তেতিয়া তোমাৰ কি হ'ব তোমাৰ তেতিয়া তাত তুমি ধুনীয়াকে পঢ়িব পাৰিবা। তাৰপিছত তুমি? এ ভালকে সংস্থাপন ল'ব পাৰিবা আৰু সেইবাবে তোমাৰ পৰীক্ষা নম্বৰৰ মানে বেছি প্ৰয়োজন হয় কিন্তু দক্ষতাৰো কিন্তু সিমানেই প্ৰয়োজন হয় কাৰণ তুমি এতিয়া যেতিয়া। এখন ভাল কলেজত পঢ়িলা দেই পঢ়াৰ পিছত। আহ তুমি ধুনীয়াকে তাৰ পৰা পঢ়ি শুনি ওলাই আহিলা ওলাই অহাৰ পিছত। তুমি এক এ যেনিবা তুমি এটা কিবা ইন্টাৰভিউ দিব গৈছা যেনিবা দেই। উম তাৰপিছত। ইন্টাৰভিউ দিবৰ কাৰণে তুমি তোমাৰ পৰীক্ষাৰ মাৰ্কশিট খন চাই তুমি তোমাক ইন্টাৰভিউ টো দিবলৈ দিলে। কিন্তু তুমি তুমি ইন্টাৰভিউ যেতিয়া ভিতৰত যে তেতিয়া তুমি মানে তাত যেতিয়া ৰুমলৈ সোমাই যাবা তাৰ পিছত কিন্তু তোমাৰ কিন্তু সেই পৰীক্ষা মাৰ্কশ্বিট- খনৰ বেছি দৰকাৰ নহয় আকৌ তাৰ তুলনাত কিন্তু তোমাৰ দক্ষতাৰ কিন্তু বহুত বেছি মানে। অ সেই সময়ত মানে তোমাৰ দক্ষতাটোহে মানে বেছি প্ৰয়োজন হ'ব। কেনেকৈ মানে তোমাক এতিয়া তাত যিসমূহ প্ৰশ্ন সুধিব। তুমি মানে যেনে ধৰণে প্ৰশ্ন সুধিব সেইসমূহৰ উত্তৰ মানে তুমি। দিব জানিব লাগিব তোমাৰ মানে এটা নিজৰ মানে স্কিল থাকিব লাগিব এক প্ৰকাৰে ক'বলৈ গ'লে তোমাৰ কথা পতাৰ স্কিল হওঁক অ বা তেনে ধৰণৰ মানে ইচকিল থাকিব লাগে আচলতে ক'বলৈ গ'লে সেইকাৰণে তোমাৰ পৰীক্ষা নম্বৰ খবৰটো যিমান প্ৰয়োজন মানে সিমানেই তোমাৰ দক্ষতাৰো মানে জীৱনত জীয়াই থাকিবলৈ। প্ৰয়োজন মানে বুজিচা উ সেইবাবে আ তোমাৰ প্ৰয়োজন আৰু আৰু এতিয়া কিন্তু এটা কথা আ কৌ কিছু কিছু ক্ষেত্ৰত আকৌ তোমাৰ পৰীক্ষা নম্বৰৰ মানে দৰকাৰ নহ'লেও হৈ যায় আকৌ মানে তুমি এতিয়া চাবলৈ গ'লে কি হয় তুমি নিজে যেনিবা কিবা এটা বিজনেচ আৰম্ভ কৰিছা ব্যৱসায় আৰম্ভ কৰিছা ছা দেই ধৰি লোৱা তুমি অ এই এটা আচাৰৰ ব্যৱসায় কৰিছা যেনিবা তাৰপিছত। উম তোমাৰ আচাৰ ব্যয়ৱসায়টো কৰিছা কিন্তু তুমি সেইটো তোমাৰ পৰীক্ষা ন কোনো দৰকাৰ নহয় তোমাৰ নিজৰ দক্ষতাৰ প্ৰয়োজন হ'ব তোমাৰ নিজৰ ষ্টিল যি আছে সেইটো প্ৰয়োজন হব কাৰণ কি হয় তোমাৰ এটা জেগাত মানে বহুখিনি দোকান থাকিব পাৰে সেই দোকান খিনিৰ মাজত তোমাৰ দোকানখন যে আচাৰৰ দোকান সেইটো চিনি পাবলৈ কাৰণে তুমি নিজৰ দক্ষতা প্ৰয়োগ কৰি তুমি কিছুমান কাম কৰিব লাগিব। যেনে ধৰি লোৱা তুমি আজিকালি যি মোবাইলৰ যুগ হয় নহয় মোবাইলত একদম ধুনীয়াকে এটা ভিডিঅ' যদি তুমি বনাই দিয়া যে লোকেশচন ক'ত আছে সেই দোকান খনৰ তাৰছ তাৰ পিছত তাত কি কি পোৱা যায় একদম ধুনীয়াকে যদি তুমি নিজৰ স্কিল টো মানে প্ৰদৰ্শন কৰি যদি তুমি এটা মজাকে ভিডিঅ' বনাই যদি তুমি অ মোবাইলে কম্পিউটাৰ সেইবোৰত যদি ম চচিয়েল মিডিয়াত যদি এৰি দিয়া তেতিয়া মানে তাৰ ফলত তোমাৰ ব্যয়ৱসায়টো ভালকৈ চলিব এক প্ৰকাৰে ক'বলৈ গলে আৰু সেই সেই ক্ষেত্ৰতটো তোমাৰ পৰীক্ষা লবৰ একো দৰকাৰেই নাই একদম তোমাৰ নিজৰ স্কিল টো তুমি অ কেনেদৰে প্ৰদৰ্শন কৰিব পাৰা তুমি কেনেদৰে গ্ৰাহকক তোমাৰ ওচৰলৈ আকৰ্ষণ কৰিব পাৰা সেইটো ক্ষেত্ৰত তোমাৰ দক্ষতাৰ বেছি প্ৰয়োজন হব হয় নহয় বু
হয় হয় হয় একদম ঠিক কথা কৈছা তুমি হয়
সেইদৰে কোৱাচোন বাৰু তোমাৰ ফালৰ পৰা অলপ
হয় এতিয়া তুমি ক'লা যে সেই আচাৰৰ কথাটো আৰু এটা মই কথা ক'ম কি এনে এটা কথা কথা কলা আমি এতিয়া কবলৈ গৈ আছো দেই বাইক এখন লৈ পেলাই তোমাৰ সেই বাইকখন তোমাৰ তে কিবা এটা বেয়া হ'ল সেই যেতিয়া বেয়া হব তুমি যদি এনে কঠাটো কৈছোঁ তুমি যদি এটা ইচকিল যেনে তোমাৰ আ মেকানিক কেলৰ যদি তুমি কিবা এটা এটা দক্ষতা তুমি লাভ কৰি থোৱা তুমি তাত সেই নাম তোমাৰ পৰীক্ষাৰ যি আগৰ নম্বৰ আছিল সেই নম্বৰৰ বিৰুদ্ধে তোমাৰ সেই দক্ষতাৰ হে প্ৰয়োজন হ'ব। বাইকখন ভাল কৰিবলে।
হয় হয় একদম ঠিক।
বাই হয় সেই বাইকখন ভাল কৰিবলৈ তোমাৰ নম যি মাৰ্কশিট সেই মাৰ্কশিট খন নেচায় কিন্তু তোমাৰ তোমাৰ লগত যি নিজৰ দক্ষতা আছে বাইকখন ভাল কৰিব পাৰে সেইটোহে তোমাৰ প্ৰয়োজন হ'ব সেই
উম উম হয় হয়।
হয় হয় এই তেনেকুৱা কিছুমান অ। প্ৰয়োজন দক্ষতাৰ মানে মৰীক্ষাৰ নম্বৰৰ লগতে দক্ষতাৰো বহু প্ৰয়োজন দেখা যায়।
বহু প্ৰয়োজন হয় হয় হয় তোমাৰ মানে পৰীক্ষাৰ নম্বৰ খিনিয়ে মানে তোমাক জীৱনত মানে এটা সময়লৈকেহে তোমাক মানে সহায় কৰিব। কিন্তু তাৰ পিছৰ সময়খিনি তুমি তোমাৰ নিজৰ দক্ষতাৰ ওপৰতে তুমি চলিব লাগিব। হয় নহয় বাৰু তুমি এতিয়া কিবা এটা চাকৰি কৰিলেও সেই চাকৰিটো মানে তুমি এতিয়া অ শিক্ষক হলা যেনিবা দেই তাৰপিছত তুমি বহু খিনি কথা জানা কিন্তু যদি তুমি যদি ছাত্ৰ ছাত্ৰীক যদি সেই কথাসমূহ যদি ভালদৰে বুজাব নাজানা। মানে তুমি কথা কোৱা যদি তোমাৰ কোনো দক্ষতা নাথাকে স্কিল নাথাকে তেতিয়া তুমি মানে? এ সেই চাকৰিতটো পোৱাৰ শিক্ষকতা কৰাৰ মানে তুমি একো লাভে নহ'ব ক'বলে গ'লে হয় নহয় বাৰু ঠিক সেইবাবে আমাৰ অ কোৱা?
হয় এতিয়া তুমি এনেই কথাটো কৈছোঁ তুমি এটা ব্যৱসায় আৰম্ভ কৰিলা। সেই ব্যৱসায় এনেই কথা কৈছোঁ এখন দোকান আৰম্ভ সেই দোকানখনত তোমাৰ কাষ্টমাৰে আহি তোমাৰ নুসুধে যে তুমি চি পায় এইছ এছত মাক্সিত কিমান নাম্বাৰ পাইছা, তোমাক সুধিব যে তোমাৰ এই এই বস্তুতটো তোমাৰ কেনেকুৱা হেৰিতটো ইয়াৰ প্ৰফিট কি সেইসমূহে সুধিব। সেই যি মানে দক্ষতা সেইসমূহে তোমাক তাত লাগিব কিন্তু।
লাগিব হয় হয় মানে তোমাৰ যি মাৰ্কেটিং স্কিলটো সেই সেইটো লাগিব তোমাৰ সেই মানে ব্যৱসায় ক্ষেত্ৰত কাৰণ অ গ্ৰাহক আহি মানে নানা ধৰণৰ প্ৰশ্ন কৰিব তুমি সেই প্ৰতিটো প্ৰশ্নৰ উত্তৰ দিবলৈ তুমি সক্ষম হ'ব লাগিব। কাৰণ সেই সেইটোৰ ফলতে তোমাৰ স্কিলৰ কিমান প্ৰয়োজন হ'ব হয় নহয়। বাৰু তাততো তোমাৰ কোনো পৰীক্ষা নম্বৰতো কোনো খেলেই নাই এইবোৰ। কোনো নাচায় এইটো আৰু চাবলৈ কোনো দৰকাৰ নাই নহয়।
হয় হয় হয়।
পৰীক্ষাৰ নম্বৰটো পালে কি হয় কিছু কিছু সময়ত কিন্তু কিছুমান লাভ হয় তোমাৰ। যেনে, এতিয়া তুমি যেনিবা পৰীক্ষাত একদম ধুনীয়াকে পাছ কৰিলা একদম মজাকে। অ তোমাৰ মাৰ্কশ্বিট খন ভাল আৰু। নম্বৰ সৰহ মানে ভালদৰে পাছ কৰিলা তেতিয়া তোমাৰ মানে সমাজত মানে তোমাৰ যিটো হেৰিটো বাঢ়ে কিন্তু তোমাৰ যি মানে মান সন্মানতটো সেইটো বেছি বাঢ়ি যায়। আত্ম সন্মানটো হয় নহয়, বাঢ়ি যায়, বাঢ়ি যায় সেইটো বাঢ়ি যায় কিন্তু তোমাৰ এতিয়া সেয়াই মানে ব্যৱসায় কৰিলেও সেইটো যে কমি যায় সেইটো কোৱা নাই কিন্তু মই। ব্যৱসায় কৰিলেও সিমানটোয়ে বাঢ়ে কাৰণ তুমি আহ নিজে নিজৰ ভৰিত, তুমি যেতিয়া নিজেই থিয় হ'ব পাৰা তোমাৰ সেইটো এটা তোমাৰ বেলেগে হেৰি থাকিব হয় নহয়।
হয় হয় হয়।
আজিকালিতো তোমাৰ বহু কিছুমান ল'ৰা- ছোৱালীয়ে কি কৰে মানে তোমাৰ আহ চাবাচোন বহু বহু গেধা গেধা মানে ল'ৰা- ছোৱালী মানে ভালদৰে মানে পঢ়ি নোৱাৰা ন নুশুনা ল'ৰা -ছোৱালী মানে একদম মজা মজা ব্যয়ৱসায় কৰি আছে। আজিকালিৰ দিনত, কিন্তু তাৰ তুলনাত- মানে তুমি ভালদৰে পঢ়ি শুনি ভালদৰে মানে চোকা ল'ৰা -ছোৱালীও আজিকালি একো কৰিব নোৱা পৰা নাই কিছুমানে। আচলতে আজি আহ আজিকালি, যি আধুনিক মানে আধুনিকতাৰ মানে প্ৰভাৱ পৰিছে আমাৰ মানে পৃথিৱীত হে এতিয়া তাত কিন্তু তোমাৰ মোৰ মতে পৰীক্ষাৰ নম্বৰতকেও কিন্তু তোমাৰ দক্ষতা আৰু নিজৰ স্কিল। যিটো আছে সেইটোৰ কিন্তু বেছি প্ৰয়োজন হয় বুলি মই ভাবোঁ। ভু কাৰণ আজিকালি তুমি চাবাচোন অ তোমাৰ স্কিল যদি তোমাৰ ভাল থাকে তু তুমি একদম কোনো কথাই নাই টকা ঘটিবলৈ।
হয় হয়।
এপে তুমি সৰুৰ পৰাই আচলতে তোমাৰ নিজৰ যিটো স্কিল থাকে তুমি গান গাই ভাল পোৱা তুমি অ বেলেগ কিবা কৰি ভাল পোৱা তুমি নতুবা তুমি মানে বেলেগ কিবা কিবি কৰি ভাল, আৰু সেইবোৰৰ ওপৰতে মন দিব লাগে। আৰু মানে সেইবোৰৰ কথাই মানে চিন্তা কৰি পেলাই তুমি ভৱিষ্যতটো মানে আগুৱাই লৈ যাব লাগে। কিন্তু কিছুমান মানুহে কি কৰে মাক দেউত চাবাচোন যে ল'ৰাটোৱে ছোৱালীজনী পঢ়িবলৈ মন নকৰে যেনিবা। দেই মানে তেওঁলোকৰ বেলেগ কিছুমান কামত তোমাৰ মন থাকে কিন্তু পঢ়িবলে একদম জোৰ জবস্তি কৰি পঢ়োৱাই। কিন্তু সেইটো তেনেদৰে যদি পঢ়োৱাইও ভাল যদি মানে তেওঁলোকৰ মাৰ্কশ্বিট খনো হয় কিন্তু একো লাভ নহ'ব আকৌ জীৱনত আচলতে জীৱনত তোমাৰ সফলতাটো পাব লাগিব সফলতাটো কেনেকে পাবা নিজৰ তোমাৰ স্কিলটো ডেভলপ কৰিব লাগিব। তেতিয়া সেয়া ক'লোৱেই যেনেধৰনে। এতিয়া জুবিন গাৰ্গ জুবিন গাৰ্গৰ কথা যদি কবলৈ যাওঁ আমি তোমাৰ ৰ পঢ়াৰ প্ৰতি মানে জুবিন গাৰ্গে গান গাই ভাল পাইছিলে, এ এইবোৰ মানে তেওঁৰ, মানে অশেষ মানে তোমাৰ তেওঁৰ গাত মানে কিবা মানে শক্তিয়ে আছিল।
শক্তি আছিল হয় হয় হয়। হয়। হেল্ল'।
তে হওক গে।
হয় হয় হয় হয় হয় হেল্ল' শুনি আছো হয়।
হ'ব দিয়া তোমাৰ লগত কথা পাতি ভালেই লাগিল বেলেগ এদিনা বেলেগ এটা বিষয় লৈ কথা পাতিম আৰু।
বাৰু বাৰু হ'ব দিয়া।
হ'ব দিয়া।
অ অ